হয়।
হেল্ল' অ', কি কৰিছা?
এই ভাত বনাই আছিলো।
অ', বাকী খা-খবৰ ভাল?
বাকী ভালেই দিয়ক।
অ', কি বনাইছা আজি পিছে? এ আছো দিয়া, অলপ হেৰি গ'ল আৰু বেমাৰ আজাৰ। চৰ্দি কাহ জ্বৰ ভাল পাইছো ভাল পাইছো অলপ
অ' ঠিকে আছে হয় হয় খাই থাকিব ভাল পাব।
অ' ঔষধ খাই আছো বাৰু ভাত কি বনাইছা আজি
ভাত আজি বনালো। আলহী আহিছে মাংস বনালো। তাৰ পিছতে দাইল বনালো।
উম।
ফ্ৰাই কৰিছোঁ
খানা গপছে আজি নহলে।
চালাদ আছে
গৰম কেনেকুৱা পৰিছে ন খালো দিয়া ভাত অক
গৰম পৰিছেহেনে। অ', অ' ঠিকে আছে বাৰু। গৰমত খাবই মন নাযায়।
বা কি কবা আৰু বাকী ঘৰত মাহঁতৰ ভাল।
অ' ভালেই দিয়ক।
অ বৰষুণ চৰষুণ হৈছে নাই তোমালোকৰ সেইফালে।
বৰষুণ ধৰি আছে বাৰু পৰা নাই এতিয়ালৈ। হয়তো পৰিব লাগে চাগে।
আমাৰ ৰাতি এজাক পৰিলে, যোৱা ৰাতি।
হয়। বৰ্তমান কি কৰি আছে আপুনি?
বৰ্তমান মানে মই বোলো চাহ একাপ খাওঁ, এই এইখিনি সদায় চাহ একাপ খোৱাৰ অভ্যাস যে, অ', এই কি ক'বা আৰু আগৰ অভ্যাস সেইবিলাক। চাহ একাপ খাও বোলো, খাই পেলাই বোলো এই আমৰ আচ হেৰি কৰিছিলো, কৰি দিল কৰা নে হ'ল ন সময় কেতিয়াবাই, সেই বেমাৰৰ আগতে। আজি বোলো তাত আক ৰিপেয়াৰিং কৰিব লাগিব নহয়। যত মানে অলপ উম, বিশেষ ভাৱে অকমান যত ন অকমান ল'ব লাগিব, তেতিয়াহে আচাৰ খিনি খাবলৈ ভাল হ'ব। সেই তাকে, তাকে তাকে, তেতিয়াই মানে লৰা, ভাল লাগে, ভাল লাগে, তেতিয়াই লৰালৰি মানে সেই বেমাৰৰ সেইকেইদিনতে বেয়া হৈ যাব বুলি মানে কি কৰিলো ফটাফট মই উলিয়াই লৈ অকনমান টাক এটা দিলো ৰ'দত দি লৈ পেলাই মই এই বগা সৰিয়হটো যে বগা সৰিয়হটো দি পেলাই থৈ দিলো। তাকে বোলো চাহকাপ এতিয়া খাই লওঁ খাই পেলাই। আজি বাকী মচলা খিনি এ কি হব গৈ নাজানো আৰু? খিনি ফ্ৰেচ আচাৰ খিনি নিচিনা নহয় নহয় এবাৰ
উম উম বতৰটো ভাল নহয় যে।
অ বতৰো বেয়া নহয় এইকেইদিন বতৰ বতৰটো আৰু তেনেকেই আছে। সদায় ৰ'দত ৰ'দত ৰ'দৰ আচাৰ বিলাকে ভাল হয় আকৌ। আৰু এইটো ছিজনত চিজনত আমৰতটো আৰু তেনেকুৱাই থাকে।
উম উম।
তেনেকাই হয়।
আজিকালি কি কৰে আমটো কেঁচা আমটোকে কাটি লৈ পেলাই সিজাই দিয়ে। এ বইল কৰি পেলাই হাফ বইল কৰি পেলাই তেনেকে বনাই সেইটো ভাল লাগে বাৰু খাবলৈ।
মই অৱশ্যে তেনেকে বনাই পোৱা নাই দেই।
অ সেইটো খাবলৈ ভাল লাগে আমাৰ উম উম উম।
পেলাই। তাৰ পিছ নিমখৰ পৰা উলিয়াই পেলাই। কাটি পেলাই তেনেকে বনাও।
অ অ অ সেইটো ভাল লাগে আমাৰ মানে কি? কি হ'ল এই বৰষুণ আছিলে নহয় বৰষু ষুণতে অলপমান আনিলে মানে আম। তাৰপিছতে এতিয়া নষ্ট হৈ যাব গৈ আম খিনি সেই কাৰণে মায়ে কাটি পেলাই মানে তেনেকে হাফ বইল কৰি পেলাই তেনেকে বনালে।
অ।
খাই বাৰু ভালে লাগিছে বৰ্ত- মান বস। বস্তু টো এই কুমলি যোৱা নিচিনা হয় যে। গোটেই হেৰিবিলাক সোমাই যায় মছলা এই বিলাক মছলাতে ভাজিব লাগে মানে। তেল মছলা গোটেইবিলাক দি পেলাই আহ তেনেকে ভাজিব লাগে খাই ভাল লাগিছে মানে।
অ' বিভিন্ন, নাইকিয়াই হৈছে।
আছা বুলি কলে আৰু এইকেইটা দিনত আৰু ন
এইটো লোভনীয় বস্তু হয়।
আমৰ আচাৰতো বেয়া পোৱা মানুহতো নায়েই ন আছে জানো প্ৰায় মানুহে আমৰ আচাৰতো আচাৰচো ভাল পায়
জলফাই আচাৰ
মই জলফাই অলপ বনাই থৈছো ইমানেই সুন্দৰ হৈছে মানে জলফাই কমাই পেলাই বনালো বনাই থাকোতে আকৌ এয়া মই সেই জলফাই কিনি থাকোতে লগৰ এগৰাকীও আছিলে মোক ক'লে আপুনিও মোক, মোকো দিব লাগিব দেই অলপ তেনেকে কলে তাৰপৰা আৰু পেথে পেথে যদিও মানে বেয়া পাইছো আৰু মানুহ গৰাক এইলাক মইহুত ভ দিবইাগে দিবই লাগিব, তাৰপিছতে দিলো অকমান খাই। পেলাইতো একেবাৰে আৰু বাইদেউ এগৰাকীয়েও বিচাৰিলে খাই পেলাই কৰি পেলাই বোলে মোক কব হেৰি, ইমান ভাল লাগিছে একেবাৰে সেই কণ দিয়ে ভাতকেইটা খালো বুলি কৈ থাকিব, তেহে মই আৰু অকণ দিম মানে। সঁচাকে ভাল হৈছে তাৰপিছতে মই আকৌ অকণ দিলো দুইজনীক দি লোৱা পাছতো এতিয়া মই আচলতে ইমান খোৱা বোৱা নহয় কাৰণ সেই আচাৰতো বছৰ বছৰ ইমান, মোৰ প্ৰিয় নহয় যে তাৰপিছত বগৰী আছে, সেইটো খুব ভাল পাওঁ। সেইটো তো ৰেগুলাৰ থাকিলে ৰেগুলাৰে খাওঁ তেনেকুৱা এতিয়া নাই বাৰু বগৰী। শেষ হল। তাৰপিছতে সিদিনাখন কি হেৰিত মানে ৰহৰ দালি বনাওতে বোলো উলিয়াই আনো। জলফাই আচাৰকণ মিঠা আচাৰকণো আছে জলফাই আমিতো আমাৰ মানুহজনে কৈছে অ' গোসাঁই ইমান ধুনীয়া এতিয়ালৈকে হৈ আছেনে সেইখিনি আচাৰ। কত দিন ৰ'দবাতো দিয়া নাই, অ', মানে তোমাক কি ক'ম আৰু মই নিজ নিজে বহাই। নিচিনাহে হৈছ ছে, বৰ ধুনীয়া হৈছে৷ টেষ্টটো৷
সেইকাৰণে মানুহে বিচাৰে৷
সেইকাৰণে বিচাৰে অ৷
উম,
অ ইমান মেহনত কৰি বনাই পেলাই দিবলৈ মন নাযায়৷
নেযায় অ আৰু কিছুমানে বনাবও নেজানে নহয়৷
বহুত মানুহে নাজানে মই পাইছো বহুতেই নাজানে। অ নিবিছাৰে কিয় বাৰু
নেজানো৷
কিনো ডাঙৰ কামটো চাবলৈ গলে?
আমাৰ মায়ে বনাই যে মই নবনাও আৰু
জানো তোমাৰ মায়ে ধুনীয়া ছে বনাই ন উম৷ হাহা কামটো কৰিব লাগে আৰু আৰু কিবা এটা চক খু নহয় মই এতিয়া বনাই বনাই এতিয়া মানে নবনালে ভাল
অ নবনালে ভাল নালাগে অ বতৰ চ বতৰটোত বনাব লাগে৷ চি যিটো ছিজনত যিটো বস্তু হয়,
বনাব লাগে, গাছ টেঙা অলপ বনাই থলো, মাজতে লৰাই আহিছিলে, আহি অকণমান খালে৷ খাই পেলাই কৈছে মা, ইমান ধু ধুনীয়া লাগিছে নে এইকণ, হেৰি অ, কিমান আছেনো? মই নিব পৰা হ'ব নেকি? তাৰ পৰা বৈয়ামটো আকৌ সৰু বৈয়াম এটাতে তাৰপিছত মই বোলো আছ ছে এই কণ তোমাক দি দিম দিয়া ৷ এনেকে বুলি কলো এনেকে কওঁতে বেয়া লাগিছে মোৰ কিবা এটা ভাবিলে এই কণহে আছে যে তাপা মই বোলো দিবৌ লোৱা অসমত হল নহয় তাৰ হানা মই নিনো মোক বেগতহে জেগা নাই। মই গম পাইছো। সি মানে কমকৈ থাক। কাৰণে নিব লচ নাই তাৰপ মই আকৌ সি নিয়ম। বুলিয়ে মই বোলো এইকন থাকাকন এনেিয়ে যাব। তুমিয়ে নিয়া ভাল পাইছা যেতিয়া নাই সেই খবত। তাৰ বোলে বেগতে জেগা নহ'ল।
আহ নিনিলে আৰু।
বৰ ধুনীয়া হৈছে ভট জলকীয়া দি বনাইছে।
অ ভোট জলকাই দিলেতো আৰু ধুনীয়া লাগে।
ভোট জলকীয়াাতটো এক্সট্ৰাকে বনাইছোৱেই।
উম।
এনেকে ভাগে ভাগে আছে আছা অকণমান।
সেইটো খালে বেছি পৰে ভোট জলকীয়াটো।
পুৰে পুৰে
মুখত বাৰু জ্বলা নালাগে পেটত গৈ পেলাই ক্ষতি কৰেগৈ।
অ আজিকালি মোৰো কিয় জানো পেটটো বৰ পুৰে।
অ হেৰিত জ্বলা চলাবিলাক বেছি খালে মুখত একোৱে নহয়। কিন্তু অলপ সময় পিছতে পেট টো পুৰণি ধৰিব অ।
অ হয় কিন্তু কথাটো কিন্তু আকৌ তেল সেনে যে একেই চেন
অ তেল কণে ধুনীয়া।
বৰ ধুনীয়া লাগে।
আমাৰ আকৌ আমাৰ মায়ে বনালে আকৌ হেৰি দি পেলাই এই কি একে কুটি মিহি মিহি কৰি পেলাই। তেনেকে বনালে
ময়ো মিহিকৈ কুটি পেলাই একে মিহিকৈ কুটা নাই অকনমান টুকুৰা কৰি পেলাই। সমন নিমখত দিলো। তা পা উঠাই লৈ সেনেকে সুৰ কাৰা ৰ'দ মাৰিছিলে। মোৰ বেমাৰ হোৱাৰ আগত মানে ইমান কাৰা ৰ'দ মাত্ৰ দুঘন্টাতে যোতে গোটেই জলকীয়া খিনি মানে কোজ খাই আহিছে আৰু মানে, ত ৰতটো দিয়া নাই এবেলাও দিয়া নাই। আনিলে পানীটো শুকাইছে আনি, লৈ একদম তেলত দি দিছো। মই আগতে অকমান নেমুচ চেপি দিও, এইবাৰ একো কৰি দিয়া নাই মানে তেলতটো খাবলাগিব। ধুনীয়া লাগে। টেংসি জ্বলা টাইপৰ লাগে কিন্তু নিদিয়াকৈ মানে, বাৰো তেলক এনেকুৱা সুন্দৰ হৈছে। চেটটো মানে তুমি কি কবা গোন্ধটো বৰ ধুনীয়া হৈছে গোন্ধটো। মিঠা বগৰী বনাইছিলো মিঠা আচাৰ বগৰীৰ। কসোপা শেষ চাৰদে বনালোঁ। শেষ নিজে খাওঁতেই শেষকেতো ভাল পাওঁ যে খাই থাকো।
উম উম, বেছি খালে আকৌ কতি কৰিব চাব।
ক্ষতি কৰে ক্ষতি কৰে গেছ।
উম গেছ হয় গেছ হয় বহুত গেছ হয়। কাৰণ বস্তুটো বাকলিিতটো হজম নহয়। সহ যে।
হজম নহয় সেই বগৰী বাকৰিত।
আহ বাকলিটোৱে বহুত ক্ষতি কৰে।
নাই আজিকালি মানে চব বস্তু তেনেকে খাব নোৱাৰা হৈছোঁ।
উম উম উম নোৱাৰি আগতে মানুহে প্ৰসাদবিলাক কিমান খায়। আমিওতো প্ৰসাদ অ প্ৰসাদবিলাক কিমান খাওঁ আগতে আমি। আজিকালি নোৱাৰোঁ খাবলৈ।
লোভ লাগে কিন্তু খালে।
অ খালে ক্ষতি কৰে গেছ হ'বই লগতে পেটৰ বিষ হ'বই। তাতকৈ নোখোৱাকে থকাই ভাল।
প্ৰসাদ যে মানে এনেে যোৱাোৱাৰ নিচিনা হয় আৰু কিছুমানে তৰ। তৰকাৰী বনাই খাই বৰা বনাই খাই আগতে বৰা কৰিলে ভাল পাওঁ আজিকালিতো বৰাতো খাই বেয়া পোৱা হ'লো‌ গম পাইছানে?
অ',
কি ক'বা মানুহৰ ৰুচি বিলাকো
সলনি হৈ থাকে অ', -অ', উম।
তাকেই
সদায় মন গৈ নাথাকে নহয়
মাইনাজনী স্কুলৰ পৰা আহিল জানো নাই।
অ', নাই নাই তাই আজি স্কুল নগ'ল। তাইৰ গাটো ভাল নহয়, গাটো ভাল নহয় যে, উম এই জ্বৰ হেৰিলাক গাটো বিষ বোলে বহুত
এহ এইবাৰতো চব বিষে গম পাইছে নাই। অ', সাবধান দে। তেনেকে কৈছে যদি একদম অ', হেৰিত ৰাখিবা
আৰু তাতে আমাৰ ৰাতি শুৱা কৰা অলপ দেৰি হয় যে।
এইটো এটা সমস্যা কথা ন
উম।
অলপ সোনকালে হলেহে।
অ', সোনকালে শুলে হেৰি কৰিব পাৰে ৰাতিপুৱা উঠিব পাৰে। আৰু ৰাতিপুৱা জগাবলৈও বেয়া লাগে, সাতটা বজাতে যিমান হেৰি হৈ থাকে, গোটেই দুৰ্বল হয় একেবাৰে ভাগৰত টোপনি গৈ থাকে, উম আৰু পোন্ধৰ পোন্ধৰ তাৰিখৰ পৰা পৰীক্ষাও আছে।
অ', পোন্ধৰ তাৰিখৰ পৰা ন' এইটো কি হেৰি তিনিমহীয়া নে ছমহীয়া?
তিছ, পাতিছে সিহঁতৰ। ছমহীয়াটো গৰম বন্ধৰ পিছত তাতে পাতিব আৰু গৰম বন্ধ দিব তাৰপিছতে, হেৰি পাতিব। ছমহীয়াটো পাতিব আৰু
বাৰু, ঠিক আছে দিয়া ন'?
অ', -অ', দিয়ক হ'ব দিয়ক।
ৰাখিছোঁ দিয়া